হেল্ল' অহ ভাল- তে-
অ এ আছো- ছো। ভাল আপোনাৰ?
অহ ভালেই দিয়া। তোমাৰ?
ভাল।
অহ, ভাত-পানী- খোৱা নাই, খামহে এতিয়া। এ বনাই থৈ আহিছো। বনাই পেলাই বোলো অলপমান ঠাণ্ডা হওক তেতিয়া খাম আৰু। এও স্কুলৰ পৰা আহি- দে গা পা উম, গা পা ধুই লওক বোলো আৰু এতিয়া দুইজনে একেলগে খাম অকলে খাব ভালো নালাগে ন, উম উম আৰু তাত আকৌ বনাইছে যে খাবলৈ বেয়া লাগে আৰু এজনী খালে ভাল লাগে।
ভাল লাগে অ'।
উম।
হেৰি খাই বৈ উঠিলো অ'। খাই বৈ উঠিলো মানে হেৰি এ আপুনি যে হেৰি কৰি আছিল যে এই কাটা চাটাত যে কিবা এনেকে ফুল বনাই আছিলে যে
উম উম।
বনাই আছে নে এতিয়া?
অ' বনাই আছো।
অ' কাটা আপুনি নিজে
কোনোবা কাৰোবাক লাগে যদি কবা মানে মই চল্লিশ জোৰ মান ক্লিপ বনাই থৈ দিছো।
অ'। কিলিপ আনি পেলাই মানে হেৰি নহয় কিলিপ আনি কিনি আনি তাত এই গোলাপ ফুল বনাই বনাই গোলাপ ফুল বনাত তাত এঠা লগাই লগাই দি লগাই দিছো।
অ', আঠা লগাই দিয়ে ন। অ।
চাবাচোন তুমি আহিলে চাবাহি চোন এদিন। এই আ আছে মই বনাই থোৱা হয় আকৌ হেৰি আছে বেক ক্লিপ আছে।
অ' আকৌ এই স্কুল বেগত যে লগাবলে এনেকে লগাই
অ' চাবিৰিং, চাবিৰিঙৰ নিচিনা যে অ' অ' সেয়াও আছে তাৰপিছত আকৌ হেৰি অ' কি ফুলু আ ফুল, বেলি ফুল, বেলি ফুল অ' বেলি ফুলো বনোৱা হয় আছে আকৌ বেগো আছে কেইটামান।
অ' আপুনি ধেৰ কিবা কিবি
অ' এমোনামান বনাই থৈ দিছো মানে মানুহৰ অৰ্ডাৰ আছে আৰু নিমহি বুলি কৈছে আকৌ। কিছুমান আহিল লাগে
অ' তাকে মানে আমাৰ এ ছোৱালীয়ে ক'লে মানে, হেৰি মা এই আপোনাৰ মোবাইলত দেখিছে যে। তাই মানে ক'লে জেঠাই বনাই আছে, তুমি কবাচোন এবাৰ হেৰি মোক এনেকুৱা ৰিং, মানে চাবি ৰিং। দুটামান লাগে আৰু তাৰ বেগত লগাবৰ কাৰণে।
অ'। আছে আহ আহিলে নিব পাৰিবা।
অ'। ভালে হৈছে দিয়ক ন, ঘৰত এতিয়া তাইও স্কুল স্কুল যোৱাৰ পিচত আপুনি এনেই থাকে। এনেই থাকিলে কিবা এটা কাম কৰিব মন যায়। সেইটো উওললে দি বনাইছে আৰু
আহ ঊলে দি।
অ' ঊল ঊল বিলাক কিনি আনে?
ঊল কিনি আনো অ'। ঊলটো কিনিয়ে আনিবা লাগিব। উম উম এই গৰমত এতিয়া এনে ঘূৰি ফুৰাতকে ন। হয় ফেনৰ তলত বহি থকা যায় যে। ফেনৰ তলতে বহি বহি তাকে কৰি আছো অ'।
তাকে কৰিলে কিবা এটা পালেও না হাত বিক্ৰী কৰিব পাৰিলে আৰু আজিকালিতটো বনোৱা বস্তু বোৰ বিক্ৰী হয়।
বনোৱা বস্তু বেছি লোৱা হ'ল।
অ' যিয়ে বনাওক। আপুনি মোবাইত এবাৰ দেখাই দিয়াৰ পিছত সেই তেনেকেই মানে হৈ যায়। সেইটোৰ পৰা কিন্ত আমাৰ মোবাইলটোৱে বহুত সহায় কৰিছে।
অ অ নোৱাৰিলেও নাজানিলেও বা চাই পেলাই লব পৰা যায় উম।
মোবাইল
অ অ সেয়া চাই পেলাই কিছুমান ডিজাইন উম উম।
ভালেই হৈ আছে
উম উম ডিজাইন বিলাকো চাব পৰা যায় যে তাতে উ
চাই চাই আপুনি কৰিব পাৰে আৰু বেগ চেগ বনাবলৈও তাপাই চাই আহি
অ অ তাৰ পৰাৰা চাই পেলা আকৌ ফুল বিলাকো ধৰি লোৱা তাত ফুল বিলাকো দেখ পাই থাকে যে কেনেকে বনাব লাগে গুঠাটোও দেখুৱাই দিয়ে নহয় সিনে গুঠাটোও দেখুৱাই দিয়ে কেনেকে গুঠিবা লাগিব বা
তাকে কিমান সহায় কৰিছে ন সেইটোৱে কিবা কিবি অকল এইটো বনোৱা বুলিয়ে নহয়, বাৰু ন ফুল চুল আকা পা ধই ফেব্ৰিক চেব্ৰিক কৰা পা ধই ন গোটেই খিনি বস্তুত আমাক মোবাইলটোৱে সহায় কৰি আছে।
সহায় কৰি আছে অ সে ভাল বস্তু বিলাক চাই চাই অ ভাল বস্তু চাই চাই হেৰি কৰিলে শিক
অ আৰু তাতে আজিকালি মানুহে দহি গো উঠে চাই চাই নতুন নতুন ড
অ নহয় ময়তো তাতে চাই পেলাই শিক কি দহি বতাটো উম চাদত দহি বতাহটো মই তাতেই চাইছো চাই শিকিছো এতিয়া চাদৰ কওঁ নহয়। এ সেই সময়ত ঊলৰ কাম নকৰিলে চাদৰ দহি গঠো
অ অ। ভালে কৰি আছে আপুনি তেতিয়াাহলে ন কিবা এটা নহয় কিবা এটা কৰি আছে দহি গঠিলেওতো কিবা এটা পাই পইচা।
অ' দোকান এখনত অৰ্ডাৰ লওঁ মানে তাত যোনে কাপোৰ চিলা দিয়ে আৰু। তাৰপিছত সেই কাপোৰ চিলাব দিয়া হেৰিখন চাদৰখন আনি পেলাই দহি বতিবলৈ দিয়ে।
অ' তেতিয়াহ'লে আপুনি বহু
কা লয় যে, মোক টকাকে দিয়ে আৰু। সেই তেনেকে।
ঠিকে আছে দিয়ক। এনেই থকা সময়খিনি আপুনি কিবা এটা হাত
অ' ডেইলি আহ- আহি থাকে যে ন'।
আচলতে আমি তেনেকে কৰিলেতো নিজৰ খৰচটোৱে ওলাই থাকে বেলেগলে হাতলৈ মুখলৈ চাবই নালাগে ন'? উম, অ' তাকেতো। পিঠাপনা বনোৱাৰ পৰা আদি কৰি আমিও আকৌ গোটত বনাওঁ নহয় এইবোৰ। তাৰপাই চাই চাই গোটেইবোৰ শি
উম, অ' তুমিও এই ছোৱালীজনী ডাঙৰ হলে বা এতিয়া ডাঙৰ হৈছে ন' তুমিও দোকান এখন ঠিক কৰি লোৱা এই দহি বনাটো কৰিব পাৰিবা কিন্তু
তাকে মোৰ আকৌ মেচিনো আছে নহয় কাপোৰ চিলাব তাৰ মানে মই সময়তোহে মিলাব নোৱাৰো এতিয়া
অ
সময়তটো মিলাব পাৰিলে তেনেকে ব্লাউজ ল্চাউজ চিলাবলৈ শিকিছিলো নহয় মই এতিয়া মানে সেই তাই আও অকণমান ডাঙৰ হলে তেতিয়া নিজে নিজৰ খিনি কৰিব পৰা হলে তেতিয়া কিবা এটা কামত লাগিব পাৰো আও
উম উম উম এটা এটা ব্লাউজ চিলালে কিমান দাম
কিমান দাম এটা ব্লাউজৰ দাম আপুনি ডিজাইন কৈছ চিলালে তিনিশ চাৰে তিনিশ লৈয়ে
চছেটৰ লগত ব্লাউজটো নহলে মানুহ
বেয়া লাগে বেয়া লাগে দেখিবও ভাল নালাগে মানে অ কিনা ব্লাউজটোয়ে পিন্ধে
অহ কিনা ব্লাউজ আজিকালি আহ গেছ চিম্পুল কাপোৰ এযোৰ হলেও ব্লাউজটো মানে লাগিব
তাকে এতিয়া চাওকচোন কাপোৰযোৰৰ লগত ব্লাউজটো নিপিন্ধিলে বেয়া লাগে, আকৌ বোলাউজটো চিলাবলৈ বেলেগক পইচাকেইটা দিবলৈকো বেয়া লাগে হয়নে? ইমান দাম লোৱা তাতকে। নিজে শিকি কৰি ল'লে। হয় নে নহয় ব পইচাটো ঘৰতে ৰৈ।
উম এ। এশ বিশ টকা গোলা। যাতে আঢ়ৈশ টকা। ভৰি চিলাব লাগে নহ কম দামি যে দিয়া। আঢ়ৈশ টকা দি কাপোৰযোৰ আনো আকৌ আঢ়ৈশ হেৰিত। ত ব্লাউজটোকে চিলাব দিওঁ ন বহুত যায় গৈ। উম।
চাদৰ আকৌ আপোনাৰ পাৰি লগোৱা। দহি গুঠা।
উম। সেইবিলাক যদি নিজে ঘৰতে কৰিব পৰা যায় নহ বহুত খিনি ৰেহা। হেৰি হয়।
ৰেহাই হয় ৰেহাই হয়, নেজানিলে আকৌ পতককে মোবাইলটোতে চাই ল'ব। কিবা খোকোজা লাগিলে।
অহ।
কৰিছে নহ।
উম।
আচলতে ভাল, তাকেতো এতিয়া মোবাইলতে কিছুমানে কিমান ব্যৱসায়তো কৰি আছে।
অহ অহ।
এফালে লগ। কীব'ৰ্ড।
অহ অহ তেনেকে অনলাইন কৰে, আমিতো তেনেকেই কিনো নহ বহুত কিনো নহয় তেনেকে।
তাকে অনলাইনত আনিব পাৰি।
উম।
আচলতে মোবাইলটোৱে আমাৰ বহুত সহায়ও। গৈ আছোঁ।
অহ কৰিছে তাতে দেখাই দিয়ে। কোন যোৰ কাপোৰ লাগিব ন আমিতো ইয়াৰ পৰা চাই। পেলাই চিলেক্ট কৰি দিওঁ। এযোৰ লাগিব আজিকালি। দোকানত মানুহ নোহোৱা হৈছে।
নোহোৱাই হল। নোহোৱাই হল, অনলাইনতে চব হয়।
অহ, ঘৰৰ পৰা যদি চব পায় ন। দোকানত যোৱা কাম কি ইটো উম।
কিছুমান ফুল চুল, এই ফেব্ৰিক যে কৰে মানুহে ন। ফুল-চুল বোৰ তেনেকে আনি নিজৰ ডিজাইন মতে মোবাইলতে চাই ললে, চাই লগালে ন।
অহ। তেনেকে আমাৰ এই ভন্টি এজনীয়ে তেনেকে কৰি আছে তাৰ ফুল বিলাক অনলাইন। লৈ আহে। কাপোৰ কিনি আনে, আনি পেলাই সে বনাই-বনাই বহুত কপোৰ বেছিচে।
উকাকে কিনি আনে আৰু অ।
উকা কে সেয়া মিক্স পাত আকৌ কটন এইবিলাক আনে। আনি লৈ পেলাই হে ফুল লগায়। উম আজিকালি যে ফুল ফুল পাও কিনিব প আৰু কিবা এটা ৰঙা,
অ' সেইটো পাৰি, পাৰি নিচিনাকে লগাই দিয়ে দেখিবলৈ কিন্তু গড জিয়চ হৈ যায় কাপোৰযোৰ তেনেকৈ বনাই দিয়াৰ পিছত।
অ' ধুনীয়া দেখে তেতিয়া কাপোৰযোৰ, উম' মই কৈছো তাইক মোকো এযোৰ বোলো বনাই দিবি। দিবি। তই ইমান কাপোৰ বনাই আছ তাই কৈছে
এ নহয় আপুনি নিজেও পাৰিব নিজ নিজেও পাৰিব অকণ মোবাইলতে চাই পেলাই। প্ৰথম ফুল খিনি আকাটোহে অকন কষ্ট। কষ্ট আৰু তাৰ পিছত আপুনি নিজ যে পাৰিব।
অঁ দুদিন মান আঁকি পেলাই অ
অ অভ্যাসটো কৰিলে আপুনি পাৰিব।
এই মই যে এইবিলাক কামত লাগি আছো আকৌ সেইবিলাক কামত মই হেৰি দিয়া
অ', সেইটোও হয় চবফালে লাগিলে কামবোৰ ৰৈ যায়। উম এই তিনটামান চাৰিটামান ৰঙৰ, তাকে তিনটামান চাৰিটামান ৰঙৰ কাপু কাপোৰ এনেকে আনি লৈ পেলাই নিজেই ঘৰতে বনাই ললে ন
অঁ, আগতে বনাইছিলো নহয়। ফেব্ৰিক কৰিছিলো। বহুত গেইযোৰ বেচিলো নহয়। ফেব্ৰিক কৰি কৰি, উম আগতে ফেব্ৰিকটো আছিলে ন। এতিয়াহে আকৌ বেলেগ
বেলেগ বেলেগ আজিকালি আকৌ হেৰি এম্ব্ৰইডাৰিংটো ওলাইছে নহয়।
অঁ।
যে মেচিনতে চবে এম্ব্ৰইডাৰি কৰি লয় তেনেকে মুগা আৰু এনেকে চাদৰ খন বনাই লয়। কিছু মানে বৰ ধুনীয়া লাগে সেইবোৰ দেখিবলৈ চেট নহলেও সেনেকেও ভাল লাগে ন, বিয়াতো পিন্ধিব পাৰি বিয়া চিয়া তেনেকুৱা নতুন ডিজাইন এটা হৈ যায় তাৰ মানে কি হয় দোকানৰ পৰা কিনাবোৰ চব একেইে থাকে। থাকে ন বনাই লোৱা যোৰ একে একে বনাই লোৱা যোৰ তাতে বেলেগ হৈ যায়। দেখিবলৈ সেইকাৰণে বেছি ভাল লাগে।
উম।
তাকে।
ভাল লাগে দেখিবলৈ উম অঁ দিয়া দিয়া হ'ব দিয়া ন অঁ, অঁ হ'ব দিয়া উম।